অ' কত ঘৰটো সাৰিব লৈছো।
অ'। ভাত খালি আহ
নাই ভাত বনাইছো হে।
অ' মই হস্পিতেল আহিছোঁ‌ ছিলো আহি পেলাই ঘৰত। সোমাই আছোঁহি। ঘৰত সোমাইছিলোহি হেল্ল' হেল্ল' হেল্ল'
এতিয়া বোলো ভাল পাই চা
ক'ত আছনো অ' হেৰি কি বুলি ক অ' ভালেই এতিয়া আক ভাল পাইছে। ক
অ'।
হেল্ল' আহ
ঘ
অ' ঘৰ হাৰিবি দে পিছে। পিছত কথা পাতি ল জা মই এযাতে ভাত খালোঁ‌ এ ভাত খাবা ঘৰ বোলে পিছত হাৰিবি ফোনত কথা পাতি ল বোলো অকন কৰিছোঁ আৰু কৰিব সময়ে নোপাম কাৰণে পিছত সাৰিলেও হব নহয় কাম পিছত কৰিবি আৰু এতিয়ানো কিন্ত দুপৰীয়াখনে ঘৰ হাওনে হেল্ল'
ভাত বোলো কিহে বনালি
ভাত হেৰিয়ে বনালো উ ইয়াতহে খালোহি মই ঘৰলৈ আহিছিলো।
অ
তাত মাংসই খালো শাক খাছি মাংস
কেনেকে বনাইছো খাজি মাংস
অ খাচী মাংস আলু দিয়ে বনাইছিলে
আহ আলু দি বনাইছে খাবলৈ বোলো টেষ্টি হৈছে নে টি হৈছে নে
আহ খাই ধুনীয়া লাগিছে খাই ধুনীয়া লাগিছে বোলো
ছো অ মই দালি বনাইছো বোলো
আহ
আজি ৰ'দো দিছে কাপোৰ পো হোঁপাওঁ মেলি দিছোঁ
আহ আহ
এতিয়া গাটো কেনেকুৱা
আহ এতিয়া ভালে দে ভালে বোলো এতিয়া উম
অঁহ এতিয়া গৰমত হেৰি খাব এ নেমু চচ
অঁ নেমু চৰবত খাব ঔ আৰ এচ দিছে অঁ
আঠ অঁ ঔ আৰ এছ খাব দে ভাল হব দে
অঁ অঁ ঔ আৰ এছ দিছে আকৌ নাথাকো যাম গৈ যামগৈ এতিয়া যামগৈ বোলো
অঁ অঁ
ক হেৰি কাম কি বুলি কম কি কৰিছে সিদি লৰাটো কি কৰি আছে
সি আছে তাৰ কাৰণে কল-গাখীৰ এনেকে দি, পেলাই এইয়া বনাই, ফালহে দিছো খুৱাই দিছো তাৰপিছত, তাৰপিছতে আকৌ, এতিয়া কাঁচকল এটা, তাৰপিচতে আকৌ আলু এনেকে দি পেলাই কুকাৰতে দি দিছোঁ, দি পেলাই তাৰপাছতে সেয়া চিটি মাৰি আছে আৰু, দুটা-তিনিটামান চিটি মাৰিলে বোলো উঠাই নমাই দিম-নমাই দিম তাক অকণমান দেৰিকে খোৱাম, অকমান দেৰিকে মানে খুৱাই দিম আহি, কন তাৰপিছতে আকৌ এতিয়া মই হেৰি কৰো, কাপোৰ সপা ধুইছো কালি বতাহত গোটেই সোপা পৰি গল যে পৰি যোৱা আনে মানে এতিয়া কাপোৰ সপা সেয়া, অহ মাটিত পৰা কাপোৰ হোপা আকৌ, পিন্ধিব নোৱাৰি নহয়।
অ', -অ',
চাগে সেইটো কাৰণে, কাপোৰ সোপা আকৌ এবাৰ আওডালি দিওঁ।
অ', হে', ধুই দিবি আকৌ সৰু ল'ৰা-ছোৱালীৰ কাপোৰ নহয়, ন', মাটিত পৰিলে ধুই দিবি কাৰণ কিয় বিচাৰ চি, ইচ্ছা লাগিব এতিয়া গৰমৰ দিন হয়।
উম',
হয়', নে', নহয়?
হয়', বিছা-চিচা লাগিব এতিয়া বত, বতাহত-বতাহত এতিয়া বিছাঁ সমূহ উৰি নাহে। বিছা-ণুম কাহত, উৰি আহিলা কাপোৰত লাগিবহিয়ো পায় এতিয়া যি বতাহ মাৰিলে কালি আকৌ এটাক কাৰণে বৰষুণ দিয়া কাৰণে ভাল হ'ল কিয় মানে এতিয়া ফুল সোপাহত শুকাই যোৱা নাছিলে এইকেইদিন ইমান ৰদ এয়া পানী অকমান এতিয়া প এয়া ৰস যি বাঢ়িছে ফুলপাহতো বৰষুণ জাক দিওঁতে মই ভালেহে পাইছো এ ফুল কি কি ৰুইছো মানে তেনেকে ইমান ফুল নাই মানে বেছি নাৰ্জি আছে তাৰপিছত ডালিয়া ফুল যে ডালিয়া ফুল তাৰপিছতে ক আৰু এটা ঔষধৰ গছ আছে মানে নামটো মই তেনেকে মনত নাই শেষ গছজোপা আছে তাৰপিছতে আকৌ এলৌ'ভেৰা আছে সেইয়া বেছি নাই আকৌ পদুনা পদুনা ৰুই লৈছো ঘৰতে এই এদুৱা হৈছে সেয়া মানে খাওঁতা নাই যে ওভলি ওভলি হেত পেলাওঁ পদুনা সোপাহত
অ ইমান তেনে
অ ধেৰ হৈছে পদুনা অ কে এডৰা হৈছে পেটী দিছিলো পেটী সোপা উঘালিয়ে পেলালো খাওঁতা নাই এইসোপা ধেৰ হৈ যায়
কি পেটি মাছৰ হেৰিয়ত
অ মাছৰ পেটিত মাছ প পেটী কেইটা ফুটা উলিয়াই লোৱা গৈছে চা অ ফুটা উলিয়াই পেলাই তাতে মাটি গোবৰ এনেকে মিক্স কৰি পেলাই দি দি তাতে মানে পদুনা ৰুই দিছে পদুনা সোপা এতিয়া শুকাই শুকাই গৈছে গৈ খাওঁতা নাই বৰ এইকেইদিন ৰ'দতো বেছি নহয় মানে হেৰি পানী চানী দিয়া নাছিলো পদুনাতে মাটিত শুকাই গলগৈ তাৰপিছতে সেইসোপা উঘালি উঘালি পেলাই দি তাতে আদা। আদা আছিলে আদাকে এনেকে ৰুই ৰুই থোৱা গৈছে আৰু।
অ, অ। আদা তাত ৰুলে হ'ব অ।
অ হ'ব ধুনীয়াকে হয়। আদা পেটীতো‌ দিব পাৰি। যাৰ মাটি নাই মানে সিহঁতে সে তেনেকে পেটীতে দিব লাগে। অ মাটিত দিলে বেছি। ভাল আৰু। এতিয়া মাটি নাইকিয়া মানুহে কি কৰিব। গৈ হে তেনেকে পেটিত। তাতে দিব লাগে পেটিত দিলে মানে তেতিয়া ধুনীয়া হয়।
অ, অ।
বা টিং ডাঙৰ বালটিং।
অ অ।
তেনেকে পেকেট। অ পেটিতে দিব লাগে তেনেকে।। আকৌ হেৰি পেটীৰ বহুত বস্তু। বস্তু দিব পাৰি। এতিয়া কিছুমান এতিয়া হেৰি টাউনীয়া মানুহ বিলাকৰ হয়, এতিয়া মাটি। মাটি চাটি নথাকে সিহঁতে কি। পদ্য। সিহঁতেওতো এতিয়া ঘৰত কৰাব। বস্তু খাবলে মন। যায় গতিকে সিহঁতে কি কৰিব লাগে। এয়া তেনেকে পেটিতে দিব। ইহ।
অ, অ।
এ জানেই কিন্তু নাজানা মানুহ বিলাকেওঁ মানে সেইটো ইউটিউব চিইউটিউবত চাই পেলাই তেনেকে শিকিলৈ পেলাই তেনেকা যদি নাজানে ইউটিউবত কি লবি। শিকিলৈ পেলাই তেনেকে কৰিবি ডাঙৰ ডাঙৰ গছ বিলাকো দিব পাৰি পেটিত যেনে মধুআমৰ গছ। লেচু গছ তাৰপিছতে আকৌ বগৰী গছ।। তেনেকে মানে। সেইবিলাক গছ ও সে তেনেকে। পেটিত দিব পাৰি।
অ, অ।
পেটিতে মানে ধুনীয়া ক হয়য়া
আহ তাৰ পিছ
তহঁতৰ এতিয়া মাতি আছে যে ভাল আৰু
কি বোলে
তহঁতৰ এতিয়া ধুনীয়াকে আহল বহল যে মাটিতে কৰিব পাৰ যা নাই মানে সিহঁতৰ কাৰণেহে সেইটো আও
অ
কিছুমানে সেই মাটি থাকে তু ন আ যে
আহ তহঁতক যে আগতে যে তই যে ইয়া ভোত জলকীয়া যে কৈৰিছিলি যে লাগিছিল নে তাত যে কৰিছিলি যে মাছৰ কাৰ্টুনত যে
অহ একে বাই লোক টোপা খাই খাই লাগিছিলে বহুত লাগিছিলে সেইবাৰ উম ন গতে চব খনতে কৰিছিলোঁ মানে চব মানে টিঙত তাৰপিছতে আকৌ পেটি তাৰপিছতে মানে চবতে এনেকৈ দি দি গৈছিলোঁ
উম
ইমানেই লাগিছিলে একে লুটুপা খাই খাই লাগিছিলে তেনেকে কৰি কৰিব আকৌ এতিয়া পাৰাহতি মানে মন যায় কিন্তু এতিয়া এই যে শক তি নাইকিয়া হ'ল গাটোত যে এতিয়া বল শক্তি কৰিম গা দিন ভাল আহিলে আকৌ তেনেকে বহুত লাগিছিলে মই বেচিছিলো তেতিয়া আকৌ
অ বেচিছিলি
অ অ মই বেচিছিলো নহয় পালো চাৰিশ মান মানে এ চাৰিশ মান পালো আৰু তাৰ পিছতে বাকী খিনি হাঁহ শুকুৱাই চবকে দিছো চবে খাঁইচেও লুতুপা খাঁ খাই লাগিলে একেবাৰে তাত নেদেখাহে লাগিছিলে সেইবাৰ মানে অলপ কষ্ট তও কৰিছিলো বস্তাত দিছ ছিলো মই তেতিয়া পেটীত দিয়া নাছিলো বস্তাত দিছিলো
অহঁ অঁ
তে জান তেনেকে হেৰি কৰিবি তেনেকে বস্তা এনেকে বস্তা এনেকে কত কাটি ল'ব লাগে চিমেন্টৰ বস্তা যে আগহত কাটি লৈ পেলাই তাত গোবৰ আৰু মাটি দুইটা ধুনীয়াকে মিক্স কৰি ধুনাকে ল'ব লাগে লৈ পেলাই তাতে ধুনীয়াকে উ হেৰি পানী দি হে পানী অলপ আগ ধৰি পানী অলপমান দি ল'ব লাগে অ বস্তাটো দি পেলাই যেতিয়া পানী নি অলপ শুকুৱাব হয় শুকাই যোৱাৰ পিছত পুলিকেইটাত ধুনীয়াকে ৰুই ৰুই যাব তাৰ পিছত এতিয়া আমি বস্ত বোলে পোকে ন হয় নে নহ হয় একে নধৰিবলৈ কাৰণে লৈ লাগে হলি হৈ যে
অহ অহ
অ খলিহ চিনি পাও অ অ খলি হৈ যিটো মানে সৰিয় হওক গুৰা কৰিলে যে ওলাই খলি হয়তটো খলিহ টো হয়তো মানে কি কৰিব লাগে তিয়াই পেলাই থৈ দিব লাগে এৰাতি
অ অ অ
এৰাতি তিয়াই থৈ দিব লাগে তিয়াই থোৱাৰ পিছত সেইটো বস্তুটো মানে হলিও হয়তো এনেকুৱা হেৰি নিচিনা নহয় লদালদি হৈ থাকে যে এনেকুৱা হয় যেতিয়া পানী তিয়া থোৱা যায় এদিন সেই পানীতটো গুৰা হয় মানী লগত মিক্স হৈ যায় যে তাৰপিছত স পানী খিনি তাৰ পাছতে ধুনীয়াকে অলপ পনীয়া কৰি লৈ পেলাই আৰু অলপ পানী দি পেলাই মিক্স কৰি পেলাই মানে। সেই পানী খিনি যিখিনি পুলি ৰোৱা। যাই। তাত ধুনীয়াকে। শ শ শ শকে দি যাব লাগে।
অ।
দি যাব লাগে মই এনেকে যে কৈছো এই পদ্ধতিটো শিকাই দিছো কৰিবিচোন। তাৰপিছতে বহুত লাগিব অ অইন অইন একো মেডিচিন। চেন লাগিবলৈ কাৰণে বেলেগ একো মেডিচিন দিব দৰকাৰ নাই।
আহ।
কথা মই আকৌ পিছত নহব পা।
আহ ৰচোন এইয়া অ। হেৰি অ হ'ব বাৰু এই কি বুলি কয় উম কিবা এটা কম বুলি ভাবিছিলো আৰু পিছতে কবি দে।
আহ হ'বা দে অলপ পিছত কম দে।